অ' কি কৰি আছা
এনেই অকনমান বাহিৰতে খোজ আছো ৰবা লাইন নাই ভিতৰত তাকে বোলো খোজ দিও দুটামান তাকে এনে আছো তুমি কি কৰি আছা
এইয়ে নাই মই আমাৰ ইয়াতে লাইন আছে মই বিচনাতে পৰি আছো এতিয়া
অ ঠিকে বাকী ভাত, পানী খালে নাই।
ভাত পানী তোমাৰ দুপৰীয়া খালো ৰবা এতিয়া তোমাৰ অলপ- মানে জিৰণী লৈ আছো তাতেই তোমাক অলপ ফোন কৰিলো এনেই আৰু ফোন কৰিলো আৰু এনেই আছিলো মোবাইলটো চাই কিনে কি কৰোঁ আৰু কিমানন মোবাইল চ- তাকেই তোমাৰ-
হয় দিয়া মানে মোবাইলটো চাই থাকিলেতো গমেই নাপায় নহয় আজিকালি সময়বোৰ কেতিয়া পাৰ হৈ যায়। নিশ্চয় তুমি ৰীলে চাই আছিলা চাগে ৰীল চাল লেহে গম নাপায় সময়বোৰ মে সৰু সৰু ভিডিঅ'বোৰ আহে নহয় গমে নোপোৱা যায়। কিমান সময় চালো কিমান সময় চোৱা নাই।
তাকেই হা ৰিল চোৱাতে যায় বুলি ক'ব পাৰি আৰু দিনটোে এতিয়া তাতে তোমাৰ গ্ৰীষ্ম, মণ্ড সয়ে আৰু এই বাকী মই দলৰ কথা কলাই যিহেতু এই মই তোমাক ফোন কৰাৰ আগতে এটা ল পাইছিলো দিয়া মানে মিভেশন ৰিল বুলি কৈছে এই এনেুৱ এটা হ পালো যে যত তোমাৰ মানে আমাৰ যিটো আত্মবিশ্বাস মানে তোমাৰ আমি চ্ কনফিডেঞ্চ বুলি কওঁ যে। সেইটো মানে তাৰে ওপৰত কিবা এটা কৈছিলে আৰু সেইটো শুনি কিনে মানে কিবা এটা ভাল লাগিল। আৰু কিবা এটা মানে উৎসাহিত হ'লো আৰু অলপ- অকমান সময় তাৰপিছত আৰু তোমাৰ সেই আকৌ ৰিলচ কল কৰি দিলোঁ কিন্তু হ'লেও ভিডিঅ'টো ভাল লাগিছিল তেতিয়া মানে- আত্মবিশ্বাসৰ ওপৰত বহুত ভালদৰে কৈছিলে। কথাখিনি
এতিয়া তুমি উৎসাহিতছটো ভালে কথা বাৰু বেয়া কথা নহয়। কিন্তু সেই উৎসাহটো বা কিমান দিনলৈ ৰাখিব পাৰা সেইটো এটা কথা এতিয়া চোৱা। খাই কিনে তো আমাৰো ভাল লাগে আমি চায়ে থাকোঁ বহুত বস্তু এতিয়া তোমাৰ- তুমি কেতিয়াবা এনেকুৱা ভিডিঅ' চোৱাই চাগে ভিডিঅ' ধৰা যেতিয়া পৰীক্ষা আগে আগে আৰু এনেকুৱা হয় নহয় যে দহ ঘন্টা বা বি ঘন্টাৰ ভিতৰত- পৰীক্ষা ছেলেবাচ কেনে সেক আৰু সেনে কোৱা ধৰণ ভীডিয় চাই নিজকে অলপ মান অ যে লাগে ন বা নিজেষ্ট কষ্ট কৰা অনোভপ হয় যে মই কৰিব পাৰিম সেই অবিশ্বাস এটা গডীউঠে যে দিব পাৰিম কিন্তু যেতিয়া তুমি কৰিব আৰম্ভ কৰিবা যে দুই তিনি ঘণ্টা পিছত সেই আত্মবিশ্বাস কৰি- নোহোৱা হৈ যায় ভাবিব ল যে এ নহব মুদ দাৰা আৰু ক'ত হ'ব সেনেকুৱা ধৰণৰ চিন্তা। ধাৰা আহে ত' সেই কথা আৰু তোমাৰ এতিয়া আত্মবিশ্বাসটো আহিছোই ৰিল চাই কিনে। কিন্তু সেই আত্মবিশ্বাসটো তুমি সদায় কাৰণে ৰাখিব পাৰা নে নোৱাৰে সেইটো এটা। ডাঙৰ কথা ন।
সেইটো হয় বাৰু তোমাৰ এই আমি কওঁ যে মানুহে মান তোমাৰ এই যিটো নিয়ম। ৰ্ত সেই নিয়মান বৰ্ততিা বজা নাৰাখিলে আৰু যিকোনো যিমানে তোমাৰ- উৎসাহ নাবাৰ কিয় সদায় বিফল হব তোমাৰ কাৰণ নিয়মৱৰ্তীতি- নিলে তোমাৰ কেতিয়াও কোনো সময়ত সফল হ'ব নোৱাৰা কাৰণ তোমাৰ ধৰি লোৱা উদ কাৰস্বৰূপে আৰু তুমি ধৰি লোৱা এই মোৰ লগতে দৌৰি আছা। তুমি বহুত জোৰে দৌৰিলা মানে এটা ফিল্ ফিল্ডখনত আৰু আমি চাৰি পাক দৌৰিব লাগে। বা তোমাৰ এই আৰু যিমান পাৰোঁ সিমান দৌৰিব লাগে আৰু ত' তুমি প্ৰথমে বহুত জোৰে জোৰে দৌৰিলে আৰু তুমি প্ৰথমে। টোঠে সোনকালে পাৰ কৰিলা দ্বিতীয় পাগটো সোনকালে পাৰ কৰিলা যেতিয়া তৃতীয় পাগ চতুৰ্থপা কেনকে আহিব তেতিয়া তুমাৰ বহুত ভাল লাগি যাব কিন্তু মই এটা এটা গতি যে তোমাৰ দৌৰি আছো মানে মান মানে মই যি গতিত আৰম্ভ কৰিছিলোঁ সেই গতিতে দৌৰি আছো মানে দৌৰি আছো আৰু- তেনেকুৱা হ'লে কি হ'ব মই তুমি বহি যাবা কিন্তু মই তোমাৰ বেছি সময় মানে তোমাক আৰু ধৰিলে অলপ বেছি সময় ধৰিব পাৰিম সেনেকুৱা কথা আৰু মান যদি তুমি নিয়মনা ব ভাবে তুমি। কামবিলাক কৰা তেতিয়াহ'লে তুমি সেইটো বেছি সময় কৰি থাকিব পাৰিব বা বেছি সময়তো বজাই ৰাখিব পাৰিবা আৰুেই তইাৰ কথা। বাকী তোমাৰ কলা যে তুমি আমাৰ যিটো এই আত্মবিশ্বাস সেইটো কিন্তু আমাৰ- বহুত গুৰুত্বপূৰ্ণ দিয়া মানে ধৰি লাক যদি আমাৰ আৰু মনত- কথাকে যে আমি এইটো কৰিব পাৰিম যে আমি এইটো কৰিব মানে পাৰিম আৰু তেনেকুৱা আত্মবিশ্বাস নাথাকে বা আমি ভাবি থাকো যে এইটো মোৰ দ্বাৰা নহয়। এইটো মই কৰিব নোৱাৰো বা এইটো এইটো মোৰ মোৰ দ্বাৰা মোৰ কাৰণে এইটো হোৱা নাই এইটো বেলেগে সদায় ভাবি থাক সেনেকো তুমি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰা বা সেনেকুৱা আমি কৰাৰ পৰিৱৰ্তে আমি সদায় এইটো কৰিব লাগে যে নিজৰ আত্মবিশ্বাস আন এবাৰ নিজক বিশ্বাস কৰিব লাগে সেই খিনি যে এটো মই পাৰিম এইটো মই কৰিমে কৰিম বা মই এইখনি মই তোমাৰ পঢ়িম এইখিনি মই পৰীক্ষাৰ অ আহে পাৰিম বা ধৰি লোৱা এনেকুৱা এইটো পৰীক্ষা পাছ কৰিম মই বা এইটো কাম মই কৰি দেখুৱাম সেনেকুৱা ধৰণৰ আৰু তেনে ধৰণৰ য তোমাৰ উৎসাহ বা তোমাৰ যিটো বিশ্বাস সেই বিশ্বাস নিজৰ ওপৰত থাকে তেতিয়া তোমাৰ কাৰলৈ ইমান ভয় নাথাকে বা ইমানো মানে ইমান মানে যিটো আমাৰ টেনছন বুলি কয় ন চিন্তা সেই চিন্তা তোমাৰ নাথাকে যে হ'লে মানে এনেকুৱা হ'ব তোমাৰ হমেই আৰু সেনেকুৱা আৰু বা এই নহ'লে নাই আৰু সেনেকা এনেকোৱা ধৰণৰ এটা মানসিক যিটো শক্তি সেই মানসিক শক্তিও বাঢ়িব যাৰ ফলত তেনেকুৱা ধৰণৰ চিন্তা যেতিয়া মনত আহিব তোমাৰ তেতিয়া তোমাৰ নিজৰ মনটোৰ লগতে তোমাৰ যি দেহটো মানে তোমাৰ ফূুৰ্তিত থাকিব বা সেইটো তোমাৰ ধৰি লোৱা ভালদৰে থাকিব চলাচল ভালদৰে কৰিব মনটো মংগজু তোমাৰ একদম মানে যিটো ক হয় ন ফ্ৰেছ ফ্ৰেছ থাকিব আৰু সেনেকুৱা ধৰণৰ কথাবিলাক হয় আৰু
অ হয় দিয়া হয় মানে আত্মবিশ্বাস এনেকুৱা নাই যে তুমি পঢ়াৰ ক্ষেত্ৰত বা দৈনিক জীৱন সেনেক তেনেকুৱা নহয় এতিয়া ধৰা সৰুৰে পৰা যদি আমাৰ স্কুলতে যদি শিকোৱা হয় নহ যে আত্মবিশ্বাস গঢ় তুলিব লাগে লাগে ত আত্ম বিশ্বাস গৰি তুলিলে কি হব এতিয়া আমি জানাই কোজবোধ কৰো ন সকলো ক্ষেত্ৰত তুমি চাগে তুমিও চাগেটো জানা যে ধৰ আমাক কেতিয়াবা এনেকোৱা এটা প্ৰশ্ন সুধিলে ধৰা যিটো তুমি জানা হয়তো কিন্তু তোমাৰ এ মানে হিক শিক্ষকে সোধাৰ কাৰণে এনেকুৱা লাগি থাকিব মনত যে মই জানোৱে নে নাজানোৱে বা মই যদি মই উঠি পেলাই কওঁ তেতিয়াহ'লে মোৰ যদি ভুল হয় মোৰ লগৰ কেইটাই হাঁহিব নেকি মোৰ ওপৰত নে উম মানে শিক্ষকে গালি দিব নেকি সেনেকুৱা ধৰণৰ এটা মনোভাৱো আহি যায় ন আৰু তুমি বহুত ক্ষেত্ৰ দেখিবা কেতিয়াবা মানো হয় কিছুমান স্কুলত শিক্ষক বোৰ তোমাৰ ধৰা যিজন ছাত্ৰ বা ছাত্ৰীয়ে নাজানে ধৰাক কোনোবা এ জনে নাজানে তেওঁক উত্তৰ দিব পাৰে নাই তেওঁক ঠাট্টা কৰে বহু কাৰণত যে তই পঢ়িব নাজান এনেকুৱা তেনেকুৱা ত সেইবিলাকৰ ফলত কি হয় যিটো ছাত্ৰ ছাত্ৰী মানসিক যিটো এটা আত্মবিশ্বাস সেই আত্মবিশ্বাসটো হেৰাই যায় ন এতিয়া ম মোৰ ক্ষেত্ৰত তে মই মানে সদায় মোৰ এটাই লক্ষ্য থাকে মানে মোৰ মনত এটাই কথা থাকে এতিয়া মই পৰীক্ষাটো দিব লাগে বহুতে কি কৰে তমাৰ পৰীক্ষাত ধৰা কিবা এটা নজনা উত্তৰ বা পছ মই বিচাৰো যিটো তুমি অলপো নাজানা ত তেওঁলোকে ভয় খাই বা কান্দিব ধৰে মানে আত্মবিশ্বাসটো হেৰুৱাই যায় যে মই কৰিব নোৱাৰিম কিন্তু মই মানে ধৰা পৰীক্ষাত মই নাজানো একোৱে নাজানো কিন্তু মই সদায় বিচাৰি থাকো যে ধৰা কিবা নহয় কিবা এটা এনেকুৱা এটা বস্তু আছে যিটো সেই প্ৰশ্নটো লগত হয়টো জঢ়িত আছে বা সেই প্ৰশ্নটো লগত মই কৰিব পাৰিম ত' সেই কাৰণে মই ভাবো আৰু কেতিয়াবা যে মই চাগে চেষ্টা কৰিলে সকলোবোৰ পাৰিম সেইণে মই নিজে কেতিয়া ভাঙি যাব নিদিওঁ কোনো পৰিস্থিতিতে ধৰা সেইটো পাৰে নে কি আছে বেলেগক বেলেগ যিটো আহিব সেইটো পাৰিম এতিয়া আমাৰ যিটো জীৱন জীৱনতো তোমাৰ অকল পৰীক্ষা বোৰে ডাঙৰ কথা নহয় চাকৰি আহিব তাৰ পিছত তোমাৰ ইন্টাৰভিউ আছে কিমান কি বস্তু আছে ত সেই বস্তুবোৰৰ পৰা যদি আমি পলাব চেষ্টা কৰো বা এটাত ধৰা এটা ইন্টাৰভিউ বেয়া হল তুমি যদি ভাবা এইটো বেয়া হৈছে মোৰ মই যদি আৰু এটা দিবা সটোও বেয়া হ'ব সেনেকে যদি তোমাৰ আত্মবিশ্বাস নাৰাখা তেনেহলে তুমি সেনেকেতো জীৱনত আগবাঢ়িব নোৱাৰা ত বহু ক্ষেত্ৰত আৰু আত্মবিশ্বাসটোৰ প্ৰয়োজন আৰু সেই মই ভাবো আৰু সেই আত্মবিশ্বাস যিটো যত দৰকাৰ সেই আত্মবিশ্বাস আমাৰ সৰু কালৰে পৰা অৰ্থাৎ ধৰা ঘৰৰ পৰা আৰম্ভ কৰি স্কুলীয়া জীৱন যিটো বাৰু সেই স্কুলিয়া জীৱনত ভাল শিকাব লাগে যাতে আমাৰ মঞ্চত উঠা ধৰা মঞ্চত উঠি বক্তৃতা দিয়া বা ভাষণ দিয়া সেইবোৰ কাৰণে যাতে ভয় নালাগে যাতে তুমি দেখিবা যোনে আজিলৈকে কোনো ধৰণৰ ভাষণ দি পোৱা নাই তেওঁক যদি হঠাৎ মাতা হয় তেওঁক ভয় কৰে বা তেওঁৰ মাইক লবলৈ হাত খন কপি থাকে সেনেকুৱা ধৰণৰ যাতে হ'ব নালাগে। এনেকুৱা ধৰণৰ কথা আৰু বাকী তুমি কিবা কবা নেকি?
কবা তোমাৰ মোৰ মতেতো এইখিনি বাৰু ঠিকে ক'লা মানে তোমাৰ যদি আত্মবিশ্বাস নাথাকে। এই ধৰিলোৱা মো মোৰ ক্ষেত্ৰতে কওঁ এতিয়া মোৰ মানে আত্মবিশ্বাসটো আছে। কিন্তু মানে এই যিটো কয় নহয় অলপ চলপ এই যিটো লাজ আছে বা যটো ভয়। এতিয়াও কিন্তু মৰা নাই অলপ চলপ এতিয়াও আছেই কিন্তু এই তুমি নকলা যে মঞ্চত পৰিৱেশন কৰা বা কোনোবাই কিবা ক'ব কাৰণে তুমি মনে মনে থাকা। সেইটো মোৰ নথকা নহয় সেইটো অলপ চলপ আছে বাৰু মোৰ সেইটো যিমান পাৰো মই নোহোৱা কৰিব চেষ্টা কৰি আছো তোমাৰ মানে যিমানে তোমাৰ দিন যাই আছে সিমানে সেইবিলাক লাহে লাহে আৰু মই চেষ্টা চলাই আছোঁ সেইটো সেইবিলাক নহব কাৰণে আৰু কাৰণ তোমাৰ ইমান লাজু। দুতিয়ে হয় বা ইমান তোমাৰ সেই হৈ লাভ নাই ন কাৰণ তোমাৰ পৃথিৱীত চলিবলৈ হ'লে বা তোমাৰ আমাৰ ইয়াতো চলিবলৈ হয় বৰ্তমান সময়ত চলিবলৈ তোমাৰ সেইবিলাক লাগে। গৈ তোমাৰ মানে তোমাৰ যিটো কথা কোৱাৰ আত্মবিশ্বাস বা তুমি মানুহৰ লগত যেনেকৈ মিলিব পাৰিবা বা মানুহক যেনেকৈ কবা। কথাত তুমি মিলাব পাৰিবা ত সেইবিলাক কৰিলে তুমি এই মানে যিখন পৃথিৱী সেই পৃথিৱখনত চলি যাব পাৰিবা। নহলে তোমাক সকলোৱে ঠগি যাব বা নহলে তোমাক সকলোৱে আৰু মানে তোমাক মানে বেছি ইমান গুৰুত্ব গুৰুত্ব নিদিব সেনেকুৱা কথা আৰু ত' মইয়ো সেই কাৰণে এইবিলাক মানে নোহোৱা কৰিব যিমান পাৰো। আৰু ইমানে চেষ্টা কৰি আছো বাকী তোমাৰ এই মঞ্চত কিবা কিবি কৰা সেইটো বাৰু ইমান সোনকালে নহয় দিয়াচোন। কাৰণ সেইটোৰ কাৰণে বহুত সাহস লাগে বা সেইটোৰ কাৰণে বহু মানে যিবিলাকক কৰে সেইবিলাকৰো বহুত। ভয় লাগে দিয়া কাৰণ সৈইবিলাক কমপাউনত সুধিলে যে অ মানে তেওঁলোকে যেতিয়া মঞ্চত উঠে আৰু তেতিয়া তেওঁলোকৰ নিজৰে ভয় লাগে বহুত বছৰ কাম কৰা লোকসকলৰ ভয় লাগে আমাৰ ন কি? আমিটো সেইবিলাকো এতিয়ালকে কৰেই নাই। সেনেকুৱা ধৰণৰ কথা আৰু বাকী আত্মবিশ্বাস থকাতো অ প্ৰয়োজন দিয়াচোন কাৰণ আত্মবিশ্বাস যদি তোমাৰ নাথাকে। তেতিয়া ভাবাচোন তুমি? জীৱনত কিবা কৰিম বুলি ভাবি ভাবি থাকোতে যাব কৰিবই নোৱাৰিবাচোন মানে নোৱাৰিম নোৱাৰি। তুমি বুলি তুমি গোটেই জীৱনটো কটাই দিবা ত' সেই সেই আৰু মানে জীৱনৰ আত্মবিশ্বাসটো অতি গুৰুত্বপূৰ্ণ আৰু এটা অংগ আৰু আমাৰ জীৱনত সেইটো নহ'লে আমি মানে। ধৰি লোৱা মানে সফলতা ইমান সহজে অৰ্জন কৰিব নোৱাৰো আৰু যেতিয়ালৈ নিজক আমি বিশ্বাস নকৰো। বাকী হ'ব দিয়া নহলে আজি কেনে কিবা ক'বা আৰু পিছত অলপ তুমি?
নকৰে আৰু কিনো কম আমি এতিয়া বুজি পাওঁ এইবিলাক কথা কিন্তু! স্কুলীয়া জীৱনৰ পৰা শিক্ষক শিক্ষয়িত্ৰী যদি এইবিলাক ছাত্ৰ ছাত্ৰী শিক্ষা তেনেহলে আমাৰ দৰে পিছত ধৰা সংকোচ বোধ কৰিব নালাগে আৰু কথাবোৰ ভাবোতে বা কওঁতে সেনেকুৱা আৰু বাকী হ'ব দিয়া নহ'লে ৰাখ। থছো আৰু পিছত কেতিয়াবা কথা পাতিম।
হ'ব দিয়া।